হয় ক'ত আছা তুমি?
মই এই বত এই ফিল্ডলৈ আহিছিলোঁ।
অ', বোলো ময়ো আহিছিলোঁ পোৱা নাই দেখোন মানুহটো দেখা নাই ক'ত আছা?
অ', নাই নাই মই ফিল্ডৰ পৰা অকমান আগলৈ আহিলো, মই তুমি আহিবা বুলি গম নাপাও নহয়।
অ', হয় নেকি?
অ', তুমি ক'ত আছা এতিয়া, ফিল্ডতে আছা নেকি, দৰা চৰা কৰি আছোঁ দৰা চৰা কৰি আছোঁ।
পেকেজ
প্ৰেক্টিছ হৈ আছে ন ঠিকে আছে, প্ৰেক্টিছ তুমি কৰি থকা ময়ো কৰি থাকো। মই দূৰত্ব তৰ বুলি শুনিছো, কিন্তু এইটো ফেক নেকি?
হয় নেকি।
অ' এতিয়া তুমি তুমি তুমি গ'ম পোৱা নেকি কেতিয়া হ'ব।
মইতো টো তোমাৰ ভালকৈ গ'ম নাপাওঁ বাৰু। কাৰণ মই এইবাৰ প্ৰথম দিছোহে। সেইকাৰণে মানে ভালক গ'ম পোৱা নাই কথাটো। তুমি এই বস্তুটো গম পোৱা নেকি? সেইকাৰণে ফোন এটা কৰিলো।
নাই নাই ম মই এনে দূৰগ বুলি শুনিছিলোঁ নহবও পাৰে নহ'ব পাৰে তুমি কি দ পুলিচ কাৰণে দৌৰি আছা নেকি?
অ', পুলিচৰ কাৰণে দৌৰি আছিলো বোলো সেইকাৰণে ভাবিছো তোমাক লগ এটা নাই মানে মই অ'কলে দৌৰি আছিলো, তোমাৰ লগতে দৌৰিব পাৰিলোহেতেন নেকি।
অ', অ', আহিবা আহিবা তুমি এটা কাম কৰিবা মোৰ ভিলডত অহাৰ আগত তুমি মোক ফোন এটা কৰি দিবা।
অ' হয় নেকি?
অ' মানে তেতিয়া তোমাৰো সুবিধা, মোৰো সুবিধা হ'ব দুটাই গ'ম পাম টাইমটো টাইম কিমান টাইমত আহিব লাগে। তুমি কেতিয়াবা আহিম বুলি ভাবিছা।
মই তোমাৰ আহিয়ে আছো এইকেইদিন বাৰু ইয়ালৈ। অ' মই তোমাক লগহে পোৱা নাই মানে তোমাৰ নম্বৰটো পোৱা নাছিলো, আচলতে। মই আজি পাইছোঁ, মই সেইকাৰণে মই ফোনটো কৰিলোঁউম, উম। অ' তুমি কেইটামান আহা ঘৰলে ইহ ফ্লি ঘৰৰ পৰা ফিল্ডলৈ কেইটামান আহা।
মই ফিল্ডলৈ এনো আহোতে চাৰে চাৰিটাম বাজি যায়।
চাৰে এটা বাজে ন অ' অ'।
তুমি কাম কৰ তুমি তুমি চাৰিটা দহ পোন্ধৰ মান গুচি আহিবা।
চাৰিটা দহ পোন্ধৰ মান ন নে আমাৰ আকৌ মানে ঘৰ অলপ মানে দূৰ হয় যে। সেইকাৰণে অলপ অকণমান সোনকাল আহোঁ আৰু সেইকাৰণে।
অ' একো নাই ঠিকে আছে, অকণ খালি মোৰ লগত মিলাই দৌৰি দিবা।
উম, উম, তুমি মাত্ৰ এতিয়া তোমাৰ মানে কি মাৰি আছ কি চেট মাৰি আছা তুমি এতিয়া। দৰা তুমি দৰা মানে বয়ত্ৰিশশ মাৰি আছা নে।
মই এতিয়া ষোল্লস বৰ্তমান মাৰি আছো, বৰত্ৰিচ্ছশ মৰাগে নাই মানে।
অ' অ' হয় নেকি। অ' ত বয়ত্ৰিচ্ছশৰ কিবা বয়ত্ৰিচ্ছশৰ কিবা ৰুটিন চুটিন দিব। পাৰিবা নেকি মোক।
বৰত্ৰিচ্ছশ তেনেকা মই ৰুটিন এতিয়া মই বনোৱা নাই মানে বে। মোৰ বেছি অহা নাইতো ফ্লিডলৈ অহা মই তোমাৰ কেইদিনমান আধাৰ ক, উঠিছো মই তোমাক কম। তুমি তুমিও তুমি ৰোটনটো বনোৱা মোক দিবাচোন।
মই মানে ইমান ভালকৈ বনোৱা নাই। বাৰু কিন্তু মানে ভালকৈ জনা নাই।
অ'
ত' তুমি কিবা ৰুটিন চোটিন বনাইছা নেকি, সেইকাৰণে তোম ফোন কৰিলো মানে মই।
অ' নাই নাই মইত বনোৱা নাই এই বনাম চাগে এই কেইদিন ৰবা মানে মোৰ টাইম পোৱা নাই যে মইফালে এই। দোকানতো লাগি আছো, দৌৰৰতো লাগি আছো যে।
অ' তোমাৰ দোকান
উম, নতুন কৈ দোকান খন খুলিছে। অ' তুমি চবৰে খুলিছো আৰু মানে মায়ে কিন্ত দোকানখন খুলিলে ত অকণ থাকি দি মানে মই অলপ থাকি দিওঁ।
অ' অ' অ' অ' তুমি ৰাতিপুৱা আহি আছা নেকি দৌৰিবলৈ।
ৰাতিপুৱা অহা নাই মই এই এই নেক্সট মাহৰ পৰা ৰাতিপুৱা আহিম আৰু তুমি ৰাতিপুৱা আহিবা নেকি?
মই ৰাতিপুৱা যা আহো বাৰু মানে তোমাৰ তিনদিন ৰাতিপুৱা আহো তিনদিন আবেলি আহো। আহোঁ এদিন আকৌ তোমাৰ দেওবাৰে অলপ মানে গাটো অলপ মানে হেৰি কৰোঁ। দৌৰাচৰা নকৰওঁ সেইদিনা অলপ ৰেষ্টত থাকোঁ।
এটা কাম কৰিবা তুমি যদি আহা, মোকো দিবা ময়ো তিনি দিন আবেলি আহিম।
অ' মিলাই দিলে ভাল আৰু তেতিয়া তোৰ লগ এটাও হ'ব বোলো ন।
অ' অ' মানে একেলগে মোৰো প্ৰেকটিছটো ভাল হ'ব।
উম, উম, সেই তোমাৰ টাইমে মানে তোমাৰ সময় কিমান লাগি আছে, সময়সীমা কিমান লাগি আছে?
এতিয়া মোৰ মই এতিয়া মই তোৰ ইমান টাইমিংটো মোৱা নাই এতিয়া বৰ্তমান মোৰ ইমান এই ফাষ্ট দিয়া নাই জাষ্ট মাৰি আছো এতিয়া মানে চলি মতে মিনিমাম মোৰ এতিয়া আৰু ছয় পাক মাৰোতে ধৰা মিনিমাম এক মিনিট দেৰ মিনিট লাগে মানে ধৰ ধৰ ছয়পাক মাৰোতে সাত সাত দহ সাত পোন্ধৰ ছেকেণ্ড এটা লাগে আৰু।
অহ' অ'। তোমাৰ ষোল্ল ষোল্লশৰ কাৰণে কেনেকুৱা টাইমিং লাগি আছে ষোল্লশ?
ষোল্লশৰ কাৰণে মই এতিয়া ষোল্লশৰ কাৰণে মোৰ বৰ্তমান দুই তিনি মিনিটৰ বেছি লাগি আছে।
অ'অ' হয় নেকি?
এইটো মানে মোৰ এতিয়াটো ষোল্লশ তোৰ আমাৰ ফিল্ডত চপাক
উম, উম, বা আমাৰ ফিল্ড খনৰ আমাৰ মানে আমি আমিতো টু
অ'অ'অ'উম, এ তু তোমাৰ মতে এনে মই সিদিনা খন গনোটে টু ফিফটি ওলাইছিল।
টু ফিফটি ওলাইচিল নেকি?
তোমাৰ, তোমাৰ আন্দাজৰ মতে এনেই ষোল্লশত কিমান টাইম লাগিব, মানে কিমান টাইমৰ ভিতৰত মাৰিলে বেছি ভাল?
ষোল্লশ তোমাৰ এনেই মোৰ টাইম লাগে তোমাৰ পাঁচ মিনিটৰ পিছত মই সোমাই যাওঁ। কিন্তু তোমাৰ এক্সিলেন কাৰণে পাঁচ মিনিটৰ ভিতৰত আগত সোমাব লাগে। মানে চাৰি চাৰি পঞ্চলিশ, চাৰি পঞ্চলিশ, চাৰি পশ
অ' মানে এতিয়া মই নতুন নাই কিন্ত তোৰ মিনিমাম ধ মোৰ তাৰ পাঁচ ছয় চাৰে ছয় মিনিট বা লাগে এনেকুৱা আৰু।
বোলো মোৰ সেইকাৰণে তোমাক ফোন কৰিছো, পিছলে তোমাৰ আহি যাব বাৰু এতিয়া তুমি অলপ মান তোমাৰ সিদিনাখন দেখিছিলো অলপ শকতো, শকতো হৈ গাইছা নেকি তুমি?
অ' অলপ চলপ শকত গৈছো মানে এতিয়া শিনাব লৈছো আৰু।
অ' অ' না দৌৰি থাকিলে কিনে যাবা বাৰু। মই তোমাৰ মানে আগতে ফিল্ডত ইমান দৌৰা নাই আছিল বাৰু, মানে হেৰি এই উম, উম, উম, উম।
এতিয়া কাম কৰিম এই মোৰ এইটো ভালকৈ চাৰি পাঁচমাহ ছমাহ পেক্ট্ৰিজ কৰিলে আহি যাব ন?
উম, উম, আহি যাব-আহি যাব-আহি যাব কাৰণ আমাৰ এতিয়াও তোমাৰ এতিয়াও তোমাৰ পুলিচৰ আবেদন কৰিছোঁহে আমি এই খিদিনাখন এতিয়াও তোমাৰ বহুত সময় আছে মানে তোমাক কৈছেহে স দুই অক্টোবৰ বুলি এতিয়া তাৰ পিছতো হ'ব পাৰে। হেইটো তোমাৰ ফেকো হ'ব পাৰে অৰিজিনেলো হ'ব পাৰে ন!
এই পুলিৰ আগত যদি তিনি চাৰি মান আজি ভালকে কষ্ট কৰিব পাৰো মানে মই মোৰ এইটো নহয় যে মই চাকৰি পাম খালী মই প্ৰথমবাৰতে যে একে ৰিটাৰ্ণলৈকে যাব পাৰোঁ মই সেইটো বিচাৰোঁ।
অ', অ'।
মানে ভগৱানে নকওক চাকৰিতটো হয় নাই এই মোৰো লি কপালৰ কথা
হয় হয় সেইটো হয় বাৰু দেই এইটো ভাল কথা কৈছা তুমি।
অ', যদি মানে বিচাৰোতে মই একে প্ৰথমতে ৰানি ভালো পাওঁ তেতিয়া মানে একসপিৰিয়ঞ্চে থাকিব ধৰা এতিয়া কোনোবাৱে সোধিলেও কব পাৰিম যে প্ৰথম বা ট্ৰাই কৰিছিলো দিছিল প্ৰথম বা মই অকণমান ৰিটাণটো অকণ বেয়া হ'ল এইবাৰ ঠিক কৰিম।
অ', অ', তোমাৰ মানে পুলিচৰ এনেই পঢ়া পঢ়াৰ কাৰণে কি কি কিতাপ আনিছা তুমি?
মই পুলিচৰ কাৰণেতো এতিয়া বৰ্তমান ফাৰ্ষবাৰ দিম না মই কিতাপ এনেই সুধিছোঁ কিতাপ বৰ্তমান দিয়া নাই।
অ', অ', হয় নেকি?
অ', মই অলপ এনে এনে তুমি কোৱাছোন পুলিচৰ কাৰণে কোনখন কিতাপ বেছি ভাল?
মই পুলিচৰ কাৰণে এই তোমাৰ মই তোমাৰ আ আচাম পুলিচ অসম পুলিচ মানে অসম পুলিচ অসম পুলিচ এবি এ বিৰ কাৰণে তোমাৰ মানে এখন কিতাপ পায় আৰু ইউ বি কাৰণে এখন কিতাপ পায় মই দুইখনে অনা হৈছে বাৰু। এবিবি কোনখন ভাল মানে তোমাৰ হে এনেকা দুইখনেই ভাল ক'বলৈ গ'লে তোমাৰ যদি তুমি এবি কাৰণে তুমি আবেদন কৰিছা তেতিয়াহ'লে এ বি কাৰণে সেইখন এ বি খন পঢ়িব লাগিব যদি তুমি ইউ বি কাৰণে আ আবেদন কৰিছা তেতিয়া ইউ বি খন পঢ়িব লাগিব। দুইটো যদি এছ আই কাৰণে এছ আই এছ আই কাৰণে আবেদন কৰিছা তেতিয়া এছ আইখনো পঢ়িব পাৰিবা। অ', চব বিভাগৰে আছে, তোমাৰ মানে এটা উম বা ত' কি কৈছা?
এ বি বিবি কাৰণে কোন খন লাগিব?
এ বি বিপি কাৰণে এখন পাই আক তোমাৰ এ বি ইউ বিৰ কাৰণ হয় এখন সেইখন আনিলে আনিলে তোমাৰ তিনিশ পঁচানব্বৈ টকাকৈ পৰিব অ দুটা মিক্স
অ মানে মই এ দুখন নানো এখনই আনো নেকি তাত মই তুমি এটা কাম কৰিবা মই যদি দুইখনে তুমি তাতে চিন মাৰি দিবা কোনটো কোনটো ভাল হ'ব। ধৰা উউ বিত কে বি কোনখিনি উবি কোনখিনি দিয়ে মোক চিন কৰিলে মানে চিন মাৰিলে ভাল হব মই গম নাপাওঁ ন।
অ', অ', সেইটো হয় বাৰু, মই তোমাৰ মই চিনমাৰি থোৱা আছো মানে মই পি দি এফ হিচাপে তিয়া লৈ থোৱা আছে কিতাপখন, মানে এতিয়ালৈকে মই হাতত অহ নাই কিতাপখন। কাৰণ মানে যোনখন দোকানীক সুধছিলো, সেইজন দোকানীয়ে মানে মোৰ এতিয়ালৈকে আনি দিব পৰা নাই মানে সেইকাৰণে।
দোকানখন ক'ত সুধছিলা? কোনখন দোকানত সুধিছিলা?
মই তোমাৰ এই আমাৰ এ তোমাৰ চ চক এটা আছ আমাৰ মিৰা চাৰিআম চাৰিআলি বুলি কয়। টাউনৰ মাজতে, সেই চাৰিআলি চকতে পায় মানে তোমাৰ কিতাপখন।
সুধিব পাৰিলো হয়।
উম, নামটো মই মানে ইমান ভালকৈ নাজানো বাৰু মানুহজনৰ।
এনে এনেই মই, মই এনে জনাত আমাৰ এইফালে কি বুলি কয় এইটো ৰ'বা, কোনডোখৰ আছিলে এই ৰেলি গেটৰ ওচৰত দোকান এখনত সেইখনত পাইনে?
ষ্টেচনৰ ওচৰত পাব পাৰা তুমি, টেইন ষ্টেনৰ ওচৰত, সেইবিলাক তাৰ তাত থাকে ন তোমাৰ।
কিবা বুক ষ্ট'ৰ এটা আছিল যে?
উম, উম, থাকে, থাকে তাত থাকে বাৰু, তাত পাব লাগে, পাব লাগে।
তুমি এবাৰ তোমাৰ যদি চিনাকি মোক এবাৰ খব খবৰ কৰি জনাবাচোন কিতাপখন কিমান লয়। মানে চব প পৰা মানে গোটেইখিনি এতিয়া জনাবাচোন মোক।
উম, উম, উম জনাম, জনাম, জনাম বাৰু।
তিয়া মানে মও সুবিধা পাম।
উম, উম পিছত তোমাৰ, তোমাৰ এই যে কি পঢ়ি আছা তুমি এতিয়া?
উম, এ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলো বাৰু। এতিয়া মানে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি মই বি এ মানে অলপ ঘৰৰ অসুবিধা কাৰণে পঢ়িব নোৱাৰিলোঁ।
অ', অ', হয় নেকি?
কণ আমি মিডল ক্লাছ মানুহ যে অকণ অসুবিধা হয়।
অ', অ', হয় সেইটো বাউ হয় বাউ, সেইটো হয়, হয়, হয় সেইটো হয়। তুবা আমিনো একেই আৰু বস্তুবিলাক, উম, উম হয় বাৰু। পিছে তোমাৰ ৰানিং আৰু কি কিহত কিহত মানে আবেদন কৰিছা? তুমি, কি কি তোমাৰ বলত আবেদন কৰিছা?
অসম পুলিচত, অসম পুলিচতো তিনিটাত কৰা আছে, এ বি ডি বি ত কৰিছোঁ। ফ-ফৰেষ্ট গাৰ্ডত কৰিছোঁ, বনৰ বিভাগত কৰিছোঁ, ফৰেষ্ট গাৰ্ডত কৰিছোঁ। আৰু, আৰু তোৰ এ কৰিছোঁ কৰিছো অ বাকী মই ভাবিছিলো এছ এছ- দিম বুলি, কিন্তু এছ এছ চি মোৰ দিয়া নহ'ল অলপ প্ৰব্লেমৰ কাৰণে।
অ', অ', তোমাৰ এনে তোমাৰ অসম পুলিচত তোমাৰ কিমান মান লাগিছে? আ তোমাৰ এতিয়া এতিয়ালৈকে টাইমিঙটো কি মানে পয়ত্ৰিছশ মিটাৰৰ কাৰণে কিমান টাইমিং লাগিছে?
বয়ত্ৰিছশ মিটাৰ কাৰণে দম ধৰ এতিয়াাতো মই মানে ইমান স্পীড মাৰিব পৰাই ন এতিয়া মানে মিনিমাম মোৰ বত্ৰিশ পাওঁতে পোন্ধৰ ষোল্ল লাগেই।
পোন্ধৰ ষোল্ল লাগেই ন'। উম উ, মোৰ তোমাৰ সেনেকেই লাগি আছে বাৰু সেনেকেই, তোমাৰ ময়ো ইমান ভালকৈ পূৰণ দৌৰিব পৰা নাই ন'। যেনেকা মই আহিছোহে, মোৰ ছমাহ ছমাহ চাৰিদিন মান হৈছেহে এনেকুৱা উম উম সেইকাৰণে।
এই তোমাৰ টাইমিং কিমান লাগে, তোমাৰতো চাগৈ তোমাৰ চাগৈ বাৰ তেৰ ইমানে সোমাই যোৱা ন' তুমি।
নাই নাই ইমানত নোসোমাও বাৰু, মই এ নাই ইমানো হেৰি নহয় আৰু সি মানে অলপ অলপ কষ্ট কৰিলে আহিব সিমানখিনি টাইমলৈ, মই মানে চধ্য আগ সোমাওঁ আৰু চাৰে তেৰ মানত।
অ মানে মোৰ এতিয়াত অকণমান টাইাম বেছি লাগি আছে, চাৰে পোন্ধৰ ষোল্ল এনেকুৱা লাগি আছে।
উম, উম, উম সেইটো হয় বাৰু। উম, উম এইটো হয় বাৰু পেৰেনত তোমাৰ চব প্ৰশিক্ষনৰৰ লগতে কথা তোমাৰ যিমানে যোনটো বস্তু যেনেকে কৰিবা। কহিম ৰকনা, উম, উম, উম। ভালকৈ তুমি এ দৰা তি তুমি ভালকৈ ভাল নম্বৰ পাবা তাত।
অলপ মানে কিবা কিবি ইণ্টাৰভি চিণ্টাৰভিউ পালে মোক খবৰ দিবাচোন।
তোমাৰ হেৰি তোমাৰ কামানত কামাণ্ডত কিমান সময় কিমান লাগে তোমাৰ দৌৰিবলৈ
কামোৰটো তাৰ আমাৰ ফিল্ডতো বিশ পাকে লাগে বাৰু।
বিশ পাক ন', এনে তোমাৰ কিলোমিটাৰটো কিমান কিলোমিটাৰ লাগে?
এ মই সিমাখিনি সিমানখিনি হেৰি কৰা নাই কিমান লাগে, এতিয়া কিমান মই গম পাওঁ তুমি গম পোৱা নেকি?
মই মানে মই জনামতে সেইদিনাখন তোমাক মই এটা ভিডিঅ'পাইছিলো, অসম পুলিচৰে ল'ৰা তেনেকুৱা পাইছিলো ইউটিউবত সেই ভিডিঅ' তোত তোমাৰ ছাৰজনৰ তোমাৰ চাৰি কিলোমিটাৰ আঠশ লাগে, এতিয়া মই জনাত সেইটো হ'বও পাৰে নহ'বও পাৰে মানে, সেইকাৰণত তোমাক মই সুধিছিলো।
অ', অ'।
মানে এনেই সুধিলোঁ আৰু তোমাক মই, এই তুমি তুমিও তুমিও নাজানা ন'। জানিবও পৰা সেইটো বেলেগ কথা বাৰু। কিন্তু তোমাৰ মই তাৰ কাৰণে কামান্ডৰ কাৰণে তোমাৰ হেৰি কিমান লাগে? তোমাৰ লং জাপৰ কাৰণে।
লং জাম্পতো, উম দীঘল তুমি সোঁতৰ মাৰিবই লাগিব।
সোঁতৰ মাৰিব লাগিব ন', আৰু পুলিচৰ কাৰণে কিমান লাগে এক্সেলেন্ত?
পুলিশৰ কাৰণেতো মই জনাতো এতিয়া চাৰে সোল্ল এস্কেলেন্ত বুলি গম পাওঁ চাৰে সোল্লই হ'ব নেকি চাগে?
হয় নেকি।
অ', তুমি তোমাৰ লগত কিমান যায় পোন্ধৰ মান যায় নে, পোন্ধৰ ষোল্ল মান
পোন্ধৰ ষোল্ল মান তোমাৰ উ, এস্কেলেন্ত এস্কেলেন্ত কেতিয়াবা যায় কেতিয়াবা তোমাৰ কোৱোলিফাইও কৰোঁ। সেনেকে হৈ আছে এতিয়াও ভালকে হোৱা নাই ন'। ন এতিয়া মই, আমাৰ আমাৰ ট্ৰেকটো অকণ ভাল নহয় মানে তোমাৰ সেইকাৰণে
এনে কেইদিনান লাগিব ঠিক হতে
অ', লাগিব লাগিব কেইদিনমান লাগিব ন' নতুন ন' এতিয়া আমি ছমাহ ছম ছমাহ সাত মাহ মান হৈছে ধৰা।
উম একো নাই কষ্ট কৰিলে চব হৈ যাব। তোমাৰ এতিয়া তোমাৰ তোমাৰ ছমাহ সাত মাহ তুমি যি মাৰিব পৰা তোমাৰ বেছি দিন নালাগে ঠিক হওঁতে
উম উম মানে আগতে আমি সৰুৰা সৰুতে দৌৰা পোৱালিয়ে ন' চব আমি। বেছিদিন নালাগে এইবিলাক শিকি নাই, দৌৰা বস্তুটো কিন্তু দৌৰা বস্তুটো বহুত সহজো হয় টানো হয় দেই এফালৰ পৰা। উম উ। সেইটো হয় বাৰু, দিয়া তেনেহ'লে মই সেইকাৰণেই ফোন কৰিছিলো তোমাক।
অ', তেনে দিয়া হ'ব ন', মই তোমাক পিছত লগ কৰিম, মই মানে কাম এটা ফালে ওলাই আহিলো।
উ উ, হ'ব দে তেনেহ'লে, উ উ। বাৰ কাতিলি